হেল্ল'।
হেল্ল', হয়, নমস্কাৰ জনাব।
আপুনি, ব্যস্ত আছে নেকি?
নাই, মই ব্যস্ত নাই বৰ্তমান।
হয়, হয়, হয়, আপুনি যদি ব্যস্ত নাই, আপোনাৰ লগত অকনমান মই ক কথা পাতিব বিচাৰোঁ, অ', মই আপোনাৰ লগত অকনমান খেতিৰ বিষয়ে আলোচনা কৰিব বিচাৰোঁ, আপুনি জনাবলৈ ইচ্ছুক হয়নে?
হয়, হয়, হয়, হয়, হয়, নিশ্চয়, নিশ্চয়।
হয়, আমি সকলোৱে জানে ন, আমাৰ আমি যি অসমখনত বাস কৰি আছোঁ, আহ, আমি মানে বেছি বেছি বিশেষকৈ, বেছিভাগ লোকেই মানে কৃষিৰ লগতে জড়িত হৈ আছোঁ, খে খেতিৰ লগতে জড়িত হৈ আছোঁ, অ', মই এই, এতিয়া আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে, আমি আমাৰ যে অসমৰ এ লোক কৃষিৰ লগত জড়িত আছে, এ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত আছে, আপুনি জানিব নেকি, বা জনাব পাৰিব নেকি।
হয়, হয়, হয়, হয়, মই এই অ', জনা মতে, সাধাৰণতে অ', আগতে আজি পাঁচ বছৰ মান আগতে আমি গম পাইছিলোঁ যে, পাঁচ, দহ বছৰ আগতে, গম পাইছিলোঁ যে আ, মিনিমাম ছেভেনটি ফাইভ বা পঁসত্তৰ শতাংশ লোকেই খেতিৰ লগত জড়িত আছিলে। কিন্তু এতিয়া আজিকালি কি হৈছে জনসংখ্যা বৃদ্ধি হৈ গৈছে। তাৰোপৰি আমাৰ যিখিনি খেতি মাটি আছে খেতি মাটিখিনিৰ পৰিমমাণো কমি আহিছে।
সীমিত হৈছে হয়।
মিনিমাম আ, আ আপনি ছিক্সটি পাৰ্চেণ্ট মান মানে ষাঠী হয় ষাঠী শতাংশ মানুহে এতিয়া
পৰা সত্তৰ শতাংশ লৈ মানে কৃষিৰ লগত জড়িত হৈ আছে।
এতিয়াও অ' হয় এতিয়াও কৃষিৰ লগতে জড়িত হৈ আছে হয়।
অ' হয় হয় মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰো অসমত মানে কেনেকুৱা ধৰণৰ খেতি বেছিকৈ কৰা হয় বা প্ৰধানকৈ কি কি খে তি কৰা হয় অকনমান জনাবচোন।
হয় হয়, হয় হয় অসমত আমি যিহেতু আমি অসমৰ মানুহে ভাতেই গ্ৰহণ কৰোঁ গতিকে আমাৰ প্ৰধানকৈ আমাৰ ধান খেতি ধান খেতি আমাৰ যথেষ্ট কৰে। আমাৰ মানুহখিনিয়ে ধান খেতিয়ে যথেষ্ট কৰে আৰু তাৰোপৰি কিছু কিছুমান অ' খেতি আছে এ, যিবিলাক খেতি আ, ব বতৰলৈ খেতি কৰে, আহ, মৰাপাট মৰাপাটৰ খেতি কৰে, কুঁহিয়াৰো খেতি কৰে। সৰিয়হৰ খেতি কৰে আৰু আমাৰ এ, চাহপাতটো আছেই।
চাহপাতটো আছে আমাৰ হয় হয় হয়।
কপাহ আছে তাৰোপৰি আৰু বিভিন্ন ধৰণৰ বতৰ অনুযায়ী শাক পাচলিৰ খেতি কৰে হয়। হয় আৰু সেইবিলাক আমাৰ, হয় হয় জনাব।
আমি যিহেতু মানে ভা-ভাতেই আমাৰ এ প্ৰধান আহাৰ বুলি কওঁ ন' মই ধান খেতি বি আপোনাৰ পৰা অকনমান জানিব বিচাৰিম, ধান খেতি কেনেকুৱা সময়ত বা কেনে ধৰণে কৰা হয় বা আমাৰ লাভ লাভ হয় আমাৰ ধান খেতিৰ জৰিয়তে অকনমান জনাই দিবচোন।
হয় হয় হয় হয় নিশ্চয়, এতিয়া যিহেতু আমাৰ এতিয়া বাৰিষা কাল চলি আছে মানে ব-বৰষুণৰ বতৰ চলি আছে। গতিকে আমাৰ এতিয়াৰ মানুহখিনিয়ে বিশেষকে শালি খেতি কৰিব, শালি ধানৰ খেতি কৰিব। আৰু শালি ধানৰ খেতি এতিয়া এ, কৰা হোৱাৰ পিছত আহ আ, নৱেম্বৰ, অক্টোবৰ নৱেম্বৰত মানে খেতিখিনি চপাবৰ টাইম হৈ যায়। আৰু তাৰে মাজতে বৰু ধানৰ খেতি কৰে। বৰু ধানৰ খেতি কৰিব তাৰ পিছত আহু ধানৰ খেতি কৰিব। মানে তেনেদৰে আমাৰ, হয়, হয় হয় হয়, হয় হয়। ধানৰ খেতি তাৰ তাৰো তাৰোপৰি আৰু ধানৰ লগত কিছুমান উৎসৱো জড়িত হৈ থাকে। যেনেকুৱা আমাৰ কাতি বিহুতো বিশেষকে ধানৰ লগতে জড়িত হৈ থাকে।
হয় হয় শস্য চপোৱাৰ লগত আমাৰ কাতি বিহুৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। হয় ধান খেতিটো মানে আমি কেনে কেনেকুৱা কেনেকুৱা চিছ কেমৰ জৰিয়তে কৰোঁ ধৰি লওক প্ৰথমতে আমি কি ক-কঠীয়া মানে ধানটো মানে বি তাৰ পিছত কঠিয়া তাৰ পিছত কেনেকে মানে এই প্ৰচেছটো অকনমান মোক
হয় হয় হয়, নিশ্চয় নিশ্চয় মই যিখিনি পাৰোঁ জনাই দিম আপোনাক আ, যি টো আমি আ, আগত যেতিয়া আমি অ'আজি পৰাই দচ, পোন্ধৰ বছৰ পিছাই যাওঁ তেতিয়া আমাৰ কি হয় আমি গৰু গৰু ব্যৱহাৰ কৰি খেতি কৰিছিলোঁ।
হয়, হয়।
অ' আৰু সেই গৰু গৰু ব্যৱহাৰ কৰি যেতিয়া খেতি কৰো আমাৰ হয়তোবা বতৰ- বতৰ কেতিয়াবা পৰিৱৰ্তন হৈ যায়। এতিয়াতো যথেষ্ট পৰিৱৰ্তন হৈছে অ' বতৰৰ আমি যেতিয়া বৰষুণ লাগে তেত এতিয়া আমি বৰষুণ নাপাওঁ যদি আমি অ' গৰুৰে হাল বওঁ তেতিয়া হ'লে আমাৰ কি বহুত টাইম লাগি যায় কিন্তু এতিয়া আধুনিক আধুনিক সময় যেতিয়া আহিছে হয়, হয়, হয়, হয় খেতি কৰিব পাৰো হয় বিভিন্ন অসুবিধাই দেখা দিছিলে। কিন্তু এতিয়া আজিকালি কি হৈছে আমি উন্নত মানৰ যন্ত্ৰ কিছুমান ব্যৱহাৰ কৰিব পাৰো অ' ট্ৰেক্টৰ ব্যৱহাৰ কৰি বা পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি মাটি চাহ কৰিব পাৰো আৰু পানীৰ ব্যৱচ তা কৰি লৈছো আমি অ' সকলো নিজৰ খেতি-খেতি পানীৰ ব্যৱস্থা কৰি লৈ অলপ পাৰিছো বা ব্যৱস্থা কৰি দিছে আমাক আৰু তেনেদৰে আমি অ'যেতিয়াই ইচ্ছা তেতিয়াই হয়, হয় পানী-পানী ব্যৱস্থা কৰি লব পাৰিছো হয়, হয়, হয় ভাল কথা কৈছে আপুনি আৰু তেনেদৰে আমি বি এ চিচ তো বি এ চে চে উন্নত মানৰ বিচ এ আমি এ পাইছো বৰ্তমান ক্ষেত্ৰত কাৰণ আমাৰ অ'ভাৰতৰ অন্য ৰাষ্ট্ৰ বিলাকৰ পৰা আমাৰ সেই উন্নত মানৰ বীজবিলাক আমাৰ অসমতো আহিছে আৰু সেই উন্নত মানৰ বীজ বিলাক আমি ব্যৱহাৰ কৰি অ'ভাল আমি উৎপাদন প্ৰচুৰ পৰিমানে উৎপাদন কৰিবলৈ সক্ষম হৈছো বৰ্তমান আৰু এ এতিয়া বিভিন্ন ধৰণৰ যন্ত্ৰ আহিছে আমাৰ খেতি- বাতিত সহায় কৰাৰ বাবে।
হয়, হয় মানে উম, যিটো আ, মই পুৰণিকলীয়া কৃষি পদ্ধত তি আৰু যিটো আমি বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে আমি কৃষি কৰি আহি ছোঁ ইয়াত-ইয়াত মানে আপুনি এইটোয়ে ক'ব বিচাৰিছে যে আমি বৰ বৰ্তমান বেছি লাভৱান্বিত হৈছো কম সময়ত অ'যথেষ্ট বেছি আমি কৃষি কৰিব পাৰিছো হয়, হয় ভাল লাগিল পৰা ইমান ভাল কথা এটা জানিব পাই।
হয়, হয় আগতে আমাৰ কি আছিল হয় এটা কথা ক' ব বিছাৰিছো আপোনাক আগতে মা মানে কি আছিলে আমাৰ শ্ৰমিক বহুত লাগিছিলে মানে বহু অত্যাধিক শ্ৰমিক নিয়জিত কৰিব লগা হৈছিলে কিন্তু এতিয়া আমাৰ কি হৈছে শ্ৰমিক কমি গৈছে কাৰণ আমাৰ আ যে দছজন শ্ৰমিকৰ কাম আমি দুজনে কৰি দিব পাৰো। কাৰণ আমাৰ যন্ত্ৰবিলাক ওলাইছে আধুনিক যন্ত্ৰৰ সহায়ত আমি খেতি কৰিব পাৰো হয়। অন্য ব্যক্তিসকলে বেলেগ, বেলেগ নিজৰ কামত ব্যস্ত থাকিব পাৰে হয়। এনেদৰে আমি খেতি-খেতিও কৰি আছো আগবাঢ়িও গৈ আছো।
আগবাঢ়িব গৈ আছো আমি ধান খেতিটো আমি যিহেতু এ অসমখনত এ কৃষি কি কাৰণত আমাৰ অসমত ইমান এ কৃষিত টো কৃষিৰ অ'মানে খেতিয়কৰ সংখ্যা বেছি বা কি কাৰণত খেতিত ত'আমাৰ বেছি ভাল মানে অসমৰ এ খেতি ভালো হয় বুলি জানো কি কাৰণত আমাৰ অসম নদী প্ৰধান হোৱাৰ কাৰণে নে কি কাৰণে আমাৰ খেতি মাটিবোৰ সাৰ কিহৰ কাৰণে ভাল আৰু খেত খেতিৰ বাবে কি কাৰণত উপযোগী হয়।
হয়, হয়হয় নিশ্চয় ভাল ভাল প্ৰশ্ন উঠিছে আপুনি ভাল কথা জানিব বিচাৰিছে ত'মই যিখিনি পাৰো আপোনাক কৈ দিছো মানে যিহেতু আমাৰ অসমখন এ অলপ সেমেকা জলবায়ুত অ'থাকে অসম ৰাজ্যখন সেইবাবে অসমত কি হয় আপোনাৰ বিভিন্ন বতৰত বিভিন্ন ধৰণৰ খেতি কৰিবলৈ আমি অ', ইচ্ছুক হৈ যাওঁ। যিহেতু আজিকালি আহ্ যিখিনি আমাৰ খাদ্য শাক-পাচলিয়ে হওঁক বা আমাৰ ধান খেতিয়ে হওঁক, আমাৰ এ অ', যিখিনি আমাৰ শস্য সম্পদ সেই সম্পদ খিনি আমি দেশ-বিদেশলৈ আমি কি কৰিব পাৰিছোঁ! ৰপ্ত ৰপ্তানি কৰিব পাৰিছোঁ। অ' যাৰ ফলত আমাৰ আহ্ দেশৰ আমাৰ অৰ্থনীতিতো কিছু কিছু
হয় হয়, মানে আমাৰ খেতিয়ে আমাৰ অৰ্থনীতি মানে প্ৰভাৱ যথেষ্ট পেলাই বুলি আপুনি ভাবে!
হয় হয় হয়।
হয়, অ', কেনেদৰে প্ৰভাৱ পেলাই আৰু অকনমান মোক বুজাই অ' কৈ দিবচোন!
হয় আৰু আমাৰ যিহেতু আমাৰ নদী মাতৃক দেশ, আমাৰ ব্ৰহ্মপুত্ৰ আছে। ব্ৰহ্মপুত্ৰ তোৰ ওচৰে-পাজৰে যিখিনি অ' খেতিয়ক আছে বা তেখেত সকলৰ খেতিডৰা আছে, সেই খেতিডৰাত তেখেতসকলে পানীৰ কোনো অসুবিধা নাপায়, বা পলসুৱা মাটি কিছু‌ সিহঁতে ব্ৰহ্মপুত্ৰ নদীৰ জৰিয়তে লাভ কৰে, যাৰ ফলত প্ৰচুৰ পৰিমাণে শস্যই হওঁক বা ধান খেতিয়ে হওঁক আমি উৎপাদন কৰিবলৈ অ', উৎসাহিত হওঁ। তাৰোপৰি আৰু লাভ অ', লাভান্বিতও হওঁ আৰু এনেদৰে আমি কৰি অ', অৰ্থনীতিটো আমি বৰঙণি জোগাব পাৰোঁ, বা আমাৰ দেশতো আমাৰ যিখিনি অৰ্থনীতি আছে, সেই অৰ্থনীতিত আমি যোগদান দিব পাৰোঁ, হয়।
হয় হয়, নিশ্চয়। মানে অ' আমাৰ অসমৰ কৃষিয়ে আমাৰ অৰ্থনীতিত আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে সহায় কৰি আছে হয়, আৰু মানে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ। আমাৰ অসমখনত যিহেতু নদ-নদীৰ লগতে পাহাৰ-পৰ্বতেৰে আগুৰা, আমাৰ পাহাৰীয়াও ঠাই আমাৰ অসমত আহ্ যথেষ্ট পৰিমাণে আছে। সেই পাহাৰীয়া ঠাইবোৰত অ' মানুহবোৰে তেওঁলোকে কেনে ধৰণৰ খেতি বা কেনেকৈ খেতি খেতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে।
হয় হয় হয়।
আপোনাৰ পৰা জানিব বিচাৰিম।
হয় হয় হয়, নিশ্চয় নিশ্চয়। আমাৰ পাহাৰীয়া অঞ্চল বিলাকত বিশেষকৈ আমাৰ পানী বিলাক ৰৈ থকাতো, খুবেই যথেষ্ট অসুবিধা আহি পৰে। অ', যিবিলাকৰ কাৰণে আমি বিভিন্ন ধৰণৰ সমস্যাত এ ভুগো। তাৰোপৰি আমাৰ পাহাৰীয়া অঞ্চলত এ কিছুমান মানুহে কি কৰে, জুম খেতি জুম খেতি কৰে। জুম খেতি কেনেকে কৰে! আপোনাক কৈ দিছোঁ, হয়। হয় হয়, বহুত মানুহে। হয়, জুম জুম জুম হয় খেতি কৰে। অ' ধৰি লওঁক কেনেকুৱাকৈ কৰে, মই আপোনাক অকনমান কৈ কৈ দিব বিচাৰিছোঁ। যিখিনি অ', যিখিনি আহ্ গছ-গছনি বা এই জাবৰ-জোঁথৰ থাকে, সেই জাবৰ-জোঁথৰ বিলাক জ্বলাই পেলাই। পুৰি পেলাই, পুৰি পেলাই থৈ দিয়ে। থৈ দি আপোনাৰ অ', তেনেকুৱাকৈ চাফ-চিকুণ কৰি লৈ, আমাৰ জুম খেতিটো কৰা হয়।
হয় হয়, ভাল লাগিল। আপোনাৰ পৰা এইখিনি কথা জানিব পাৰি। অ', আপোনাক আপোনাক মই আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ! জুম খেতিৰ কথা কোৱাৰ কাৰণে মোৰ মনত পৰিল। জুম খেতিৰ লগত জড়িত এটা উৎসৱ বুলিয়ে ক'ব পাৰি, এটা উৎসৱৰ বিষয়ে অকনমান কৈ দিব। চোন, কি উৎসৱ জুমখেতি, জুম খেতিৰ লগত জড়িত।
হয় হয়, হয় হয় হয় হয়। মই উম অ বিশেষকে নাজানিম তথাপিও আপোনাক অকনমান ক'ব বিচাৰিছো যে জুমখিত তি বা আমাৰ চাহ বাগান চাহ বাগিচা এইবিলাক আমাৰ আহ এটা বিশেষ সম্প্ৰদায়ৰ মানুহে সেই খেতি কৰে আৰু খুবেই ভাল খেতি কৰে তেখেতসকলে খুবেই কষ্টকৰ হয় আৰু আমি আহিছো আৰু তাত অ হয়তোবা ঝুমুৰ নৃ ত্যটো কৰে কৰে বুলি মই অকনমান জানো। হয় আপুনি অন্য কিবা বেলেগ নৃত্য আছে নেকি বা বেলেগ
মই মই অ তাৰ মানে অ চাহ খেতিৰ লগত ঝুমুৰ নৃত্যৰ কথা এ মইও শুনিছো।
হয় হয় হয় হয় হয়
সেইখিনিয়ে মইয়ো সেই সেই বিষয়ে মইয়ো জ্ঞাত অ ভাল লাগিল আপোনাৰ পৰা মানে ইমান মূল্যবান কথা কিছুমান আহ জনাৰ কাৰণে।
হয় হয় হয় মই তাৰে মাজতে আপোনাক হয় হয় এটা কথা ক'ব বিচাৰিছিলো আপোনাক হয় অকনমান তাইমৰ কাৰণে অ আমাৰ এ কৃষি যিটো কৃষি পদ্ধতি আছে সেই কৃষি পদ্ধতিটোত বৰ্তমান আমাৰ সেউজ বিপ্লৱ বোলা এটা আহ শব্দ আছে যিটো সেউজ বিপ্লৱ আমি সেউজ সেউজীয়া হৈ বিপ্লৱ কৰিব পাৰো যিটো আমাৰ বেলেগ বেলেগ ৰাজ্যবিলাকত উন্নত মানৰ বীজ বিলাক ব্যৱহাৰ কৰি অধিক উৎপাদন কৰি আহিছে ঠিক তেনেদৰে আমিও আমাৰ ৰাজ্যত সি সেউজ বিপ্লৱ হয় সেউজ বিপ্লৱ আৰম্ভ কৰিব লৈ লৈছো যিটোৰ বাবে আমাৰ অৰ্থনীতিত বহুত অৱগ অৱদ অৱদান জনাই।
মানে এই সেউজ বিপ্লৱে আমাৰ অৰ্থনীতিৰ মানে কৃষিত আধুনিক আৰু লাভজনক আহ কৃষি উৎপাদন হোৱাত মানে যথেষ্টখিনি সহায় কৰিব নহয় জানো হয় হয় ধন্যবাদ বহুত ভাল লাগিল আপোনাৰ পৰা ইমান নজনা কথা কথা জানিব পাই আৰু পিছলৈ লগ পাম ধন্যবাদ আজিলৈ আহিছোঁ।